শুনা।
পাইছো, পাইছো মোৰ মাততো শুনা পাইছে।
পাইছো, পাইছো এই সেইটোৱে মানে চাহ এই মৰণা মওতে মানে
অ'।
আমাৰ তোৰ মানে হেৰি এইটো ডাঙৰি মানে চচ আছিল তো, সিহঁতিও আহি দেখিছে আৰু তাৰপা মাৰি হোৱাৰ পিত সিহতিও চক খাইছে আৰু আমও মানে অলপ চ, খাই গৈছো আৰু মানে ইমান কম সময়ৰ ভিতৰতে যে হৈ গ'ল যে, আমি ভাবিছিলো মানে দেৰ ঘন্টা, এঘন্টাত সেইটো বেছি লাগিব বুলি ভাবিছিলো মানে আমি।
আৰু হেৰিটো মানুহ যদি
চাৰিশ তেতিয়াাহলে তো, সময়তটো কম লাগে আৰু কাম বোৰ ফটাফট হৈ যায় নো।
উম, আমাৰতো কিমান এই ইখন। পথাৰৰ পৰা এইবাৰ। চ, চ, চাৰে তিনিশ নে, তিনিশ বিশ টিং পালো নেকি ধান।
অ, তহঁতৰ তেতিয়াহ'লে যথেষ্ট ওলালে আৰু তহঁতেৰ আকৌ কথা অকল সেইটো চাইডে নহয় নহয় বেলেগ এটা চাইডে
নহয়, ই, এইবাৰ এইবাৰ ইটো চাইডে এই ঘৰ ওচৰকেইটা কৰিব নোৱাৰিলো। কিন্তু ইবাৰ যোন কেইটা ধান পালো সেইকেইটা ধান। মানে, মানে এইবছৰ এইবছৰ খায়ো মানে অহা এই, এই বছৰলৈ হৈ যাব নে ইয় আগৰ বছৰ খায়ো। বহুত এইবাৰ, এইবাৰ যোন কেইটা খেতিকেইটা পাম।
অ'।
শুনিছ নাই, এইকেইটা মানে এইকেইটা মানে এইকেইটা মানে আমাৰ গোটেই এতিয়া এইবাৰ কৰা যিমান ধান পামে। এইকেইটা মানে বেছি দিলৈ আমাৰ একো হেৰি নাই মানে তটো একো মানে বিপদ, চিপদ নহয় আৰু এই মানে ধান অহা এইবছৰলৈ মানে পুৱা গোট খাই আছে, ভঁৰালত।
অ', অ', ভালেই, ভালেই আৰু তোৰ ধান কেইটা থকা মানে কি তোৰ যথেষ্ট পইচা মানে জমা হৈ থকা নিচিনা ন।
অ, সেইটোৱে।
সেইটো মানে তো, আৰু যেতিয়া বিপদত হয়, তেতিয়া তোৰ ভৰালৰ পৰা উলিয়াই বেচিব পাৰি আৰামত।
উম, আৰু মানে প্ৰফিতটো আমাৰ হেৰি হ'ল আৰু ইয়াৰ আগৰ বছৰ আমি মানে তোৰ নিজে কলো আৰু এইখন কথা।
অ'।
তাৰ মানে তো, আধি আহি ভাগতটো নগ'ল যে সেইটো কাৰণে আৰু নিজে পালো আৰু গোটেই ধান
সেইটোয়ে, সেইটো আমাৰবোৰ কি যোৱা বছৰ গোটেই ধান খিনি মিলাই পেলাই ওৱান ফিফটি নে ওৱান ছিক্স ছিক্সটি হৈছিলে ত, আমি এ, অ, নহয়, নহয়, বেছি হৈছে তোৰ চেভেন্টি ফাইভকে পৰিছে এজনেলে। টোকে কৈছে সেইটো হিচাপত অ, তেনেকুৱাই হৈছে।
এতিয়া?
আহ।
তেনেকুৱাই পৰিছে, তেনেকুৱাই পৰিছে হয়, অ, আৰু মানে কি হয় আমালে তো, আমি যোনটো প্ৰথম প্ৰথমতে কঠিয়াত খৰচ কৰিছিলো। সেই ধানটো পিছত আকৌ আমালৈ ৰাখি দিয়ে মানে আমাৰ চিষ্টেমটোত।
অ', অ', আমাৰ সেইবোৰ, সেইবোৰ নাই নহয়।
আমাৰ আছে ধৰি লও প্ৰথমতে আমাৰ আমি এতিয়া আজ এইবাৰ শ্বটিং কঠীয়া পাৰিছো নহয় বা চাইটিং পাৰিছো নহয়। যেতিয়া ভাগ কৰিব তেতিয়া সেই ছটিং বা চাৰিটিং আকৌ আমালৈ ৰাখ ফ্ৰি এক্সট্রাকে
অ', আমাৰ সেইবোৰ নাই আমাৰ ডাইৰেক্ট তোৰ ডাইৰেক্ট ভাই ফিফটি ফিফটি।
অ'।
আমাৰ এনে কঠিয়া কিমান, আঠ টিং দহ টিং মান দিয়ে।
অ', তেতিয়াহ'লে তহঁততকে আমাৰ ভালহে দেখোন সেই চিষ্টেম বোৰত চাবলৈ গ'লে।
অ', তহঁতৰ মানে ভালেই আমাৰ এইটো চাইডে কি কৰিবি আৰু, এই আৰু মানে আজিকালি খেতি মানে কষ্ট খৰচ যে চবেই কৰিবলৈ নিবিচাৰে। যও
অ', হয় এই অহা বছৰলে, অহা বছৰলে আমি যিহেতু আধিক দিব লাগিব ন, দেউতাই মায়ে কৰিব নোৱাৰিলে মই এনেও সেইটো দায়িত্ব লৈ খেতি কৰিব নোৱাৰো। তেতিয়া মানে হেৰি দিম, এই যোৱা বছৰ আমি যোনখিনি কৰিছিলো সেই সিহঁতকে লগাম। তেতিয়া তোক মই খবৰ দে।
অ', অ', এই দিবিচোন মানে সি মোৰ মানে আমাৰো এতিয়াতো ধৰিলো যাওঁ ফাৰ্মাচী আছে খুৰাজন যে
অ'।
এই খুৰাজনৰ মাটি মানে আমাৰ এই সীমাতে আছে এইখন পথাৰত। ইবাৰ মানে মই সিহঁতৰ তাতো মানে তেনেকুৱা মানে লগাইছিলে। তাৰপিছত মই দেখিছো মানে সিহঁতে মানে তোৰ আলি-চালি পুৰা একদম ধুনীয়াকে
অ', সেইটোৱেটো, কিছুমানে এতিয়া সঁচাকে যোৱা বছৰ আমাৰ আলিখিনি বহুত ধুনীয়া গজিছিলে, এই বছৰ অকল এহেতে কাটি পেলাইহে থৈ দিছে মানে আলি উঠোৱা নাই।
অ', এই সেইটোৱে মানে মই ইয়াৰ আগৰবাৰ দেখিছো নহয় এ খুৰাজনৰ তাত। মানে আৰু আমি খেল অলপ পাতিছিলো মানে তাৰপৰা কথাটো আগ নবঢ়ালো আৰু মানে ধৰি লও এতিয়া ইহঁতক দি দিয়া হ'ল যে আমাৰ এইটো এই কি গাঁৱৰ ওচৰৰ যে
অ', সেইটো আমাৰো সেইটোয়ে কথাটো, যদিহে এইবাৰ মই ফোন এটা কৰি ললোহেতেন আগতীয়াকে। তেতিয়া সেহঁতখিনি মানে সোনকালে গুচি আহিলেহেঁতেন, তেতিয়া ধুনীয়াকে খেতিটো দিলেহেঁতেন। আৰু সিহেঁতে আগতে, যোৱা বছৰ সিহঁতে যেনেকে কাম খিনি কৰিছিলে নিজৰ মাটিত কৰাৰ দৰে কৰিছিলে মানে আৰু সিহেঁতে বেলেগৰ মাটি বেছি লোৱাও নাছিলে এতিয়া এইবছৰ দিয়া খিনি আ আমাৰ মাটি লৈছে, আমাৰ উপৰিও আৰু তিনি চাৰি ঘৰ মাটি লৈছে মানে।
অ'।
সেইকাৰণে মানে সিহঁতৰ ইমান গুৰুত্বতটো নাই, কিন্তু যোৱা বছৰ কৰা খিনি অকল আমাৰ মাট লৈছিলে একদম নিজৰ মাটি খেতি কৰাৰ আগতে খেতি কৰিছে, গৈছে। আলি-চালিও ধুনীয়াকে দিছে। তাৰপিছত তোৰ আকৌ খবৰো লৈ আছে ফোনৰ ওপৰত ফোন আৰু তাতে যোৱা বছৰত পোক লাগিছিলে যে তেহেঁতে মই এবাৰ ঔষধ, মই এবাৰ ঔধ কত ছটিওৱাৰ পিছত, তাৰপিছত আকৌ খাঙে নিজে নিজে আহিছে, নিজে আহি পেলাই মানে চাই চাই আকৌ সিহঁতে ঔষধ ছটিয়াইছে নিজাববীয়াকে।
অ'।
তই ভাব সিহঁতে ইমানটো গুৰুত্ব দি পেলাই মানে খেতি কৰিছ আধিক আগতে নাই মানে পুৰা একদম নিজৰ খেতি কৰা দি কৰিছে আৰু।
এই মানে সিহঁতে মানে যোনটো ধানৰ ন, সেইটো মূজ্যটো সিহঁতে ভালদৰে বুজি পায়।
অ', ধুনীয়াকে বুজি পাইছে আৰু কি সিহঁত মানুহ কেইঘৰ মানে সহজ সৰল, সেইকাৰণে সিহঁতক মানে ঠগিবলৈ বেলেগে সুবিধা পালে, মই পিছত গম পাইছো মানে, এতিয়া চা মৰণা মৰা পাৰ্টিটোৱেটো ঠগিলেই। তাৰপিছতে, আকৌতো সিহঁতৰ নিয়া সময়তো মানে। কোনোবাই ঠগিছে মানে। এই গাড়ী ভাড়া বেছি। বেছি লৈছে আৰু সিহঁতে নিছেহি নিজৰ মানুহৰ সদায়, তথাপিও মানে সিহঁতক ঠগন দিছে। এনেকুৱা মানে, বহুত সহজ-সৰল মানুহ আছিলে।
অ', গম পাইছো, ঠিকে আছে ঠিকয়া ইমান কথা নাই বাৰু, এ সেইটোয়ে মানেটোৰ এইটো। আগৰ নিচিনা আধি চিষ্টেমটো এতিয়া নাই আৰু আগতে কি আৰু অকল মাটিটো দি দে, তেনেকুৱা আৰু। এতিয়া আকৌ সেইটো, সিহঁতৰ ডিমান বাঢ়ি বাঢ়ি গৈ থাক, গৈ আছে আৰু লাহে লাহে।
অ' কাৰণতো আজিকালি খেতি কৰা মানুহ কম হ'ল যে সেহেঁতে। সেই বস্তুটোৱে সুবিধা উঠাই আছে মানে। বাকী, আজি জিম নগ'লো, তোৰ সেই হাতত দুখ পালো কালি। এই বুঢ়া আঙুলিটো, নখটো ছিগি থাকিলে।
চাপৰ্টো নহ'ল নেকি?
হা,
চাপোৰ্টও নগ'ল নেকি বোলো?
অ' নগ'লে, সি আহিছিলে নহয় আমাৰ ঘৰলে, আহি পেলাই আমাৰ ঘৰত থাকিলে, এঘন্টামান ৰ'ল। তাৰপিছতে গ'ল, ভালেই হ'ল, সি অহাৰ কাৰণে মই অন্তত পাৱাৰ বেংক টো পালো, মোবাইল টোকে চাৰ্জ। চাৰ্জ হ'ল, নহ'বা মোবাইলত চাৰ্জে নাছিলে।
অ' অ', মোৰ পাৱাৰ বেংকটো চাৰ্জ আছেনে নাই জানো, মোৰ এতিয়া মানে বেছি চাৰ্জ নাই তেৰ পাৰ্চেন্ট। পাৰ্চেন্ট আছে।
অ'। উ, মোৰ সেই সোতৰ মানহে আছে, মোৰ আকৌ সেই। পাৱাৰ বেংক নাই নহয়, তোৰ ভাগৰ ডাবোল আছে নেকি? ৰিটাৰ্ন দিব পৰা।
নাই নাই নাই।
তোৰ বেয়া পাৱাৰ বেংক এটা আনি পেলাই, এই কামটো কৰিব লাগিব, আগতে যে আমি বেপাৰীৰ পৰা লও যে।
আ আ গম পাইছোঁ, এই হেৰি এইটো কি বুলি কয়। অ' মই কিবা এটা কম বুলি ভাবিছিলোঁ। এই কাইলে দ দৌৰিবলৈ আহিবি তেতিয়া ন?
এতিয়া সেই দৌৰাটোকে ভালকে কৰিব লাগিব।
অ', মোৰ দৌৰিছো যদিও মানে পেটটো কমা নাই, মই হেৰি এপছৰ অলপ ৱৰ্ক আউট কৰিব লাগিব।
অ' নহয়, অলপ ভালকে দৌৰি দিবি, দৌৰি পেলাই তো খোৱাটো অলপ মেন্টেন কৰিবি আকৌ, ভাতটো অলপ।
এই সেইটোৱে মানে, মোক আজিকালি দৌৰি দিওঁতে মানে, গোটেই কাৰ্ভচ কেইটা গুচি যায় যে। টাবা। তাৰপা মই মানে আকৌ, মানে ভোকটো বহুত লাগে নহয় জানো দৌৰাৰ পিছত, মই খাই দিওঁ মানে আকৌ।
ভোকটো লগাটো স্বাভাৱিক আৰু নাখালে বেয়া আকৌ দেই আৰু মই এতিয়া ফিল্ডত যোনকেইটা ল'ৰা। অ' দেখিছো একেবাৰে কেটেং মেটেং শুকাই গৈছেগে।
উম্, এ আচলতে সিহঁতি তোক দেখিচা নে নাই। সিয়ে যোনটো প্ৰিয় অকাৰত খায়।
উম্। সেইটোয়ে, সেইটোয়ে আচলতে।
ৰাতিপুৱা খালী পেটতে সি। ৰাতিপুৱা খালী পেটতে আৰু সেইটো মাৰিলে আৰু সিহঁতৰ কি হ'ব।
অ', সেইটো কথা হ'ল। তাত তাই এই সিহঁতৰ অকল ধান্দাই সেইটো গ'ম পাইছ নাই, ৰাতিপুৱা ফিল্ডত অহা।
ওহ।
বাকী এনেই কালি, কালি পাই কেনেকুৱা লাগিলে
কালি খানাটো ভালেই লাগিলে বাৰু, বেয়া নালাগিলে বাৰু।
আজি মোৰ, আজি যোৱাহেতেন মজা লাগিলেঁহেতেন। যি যাহেঁতেন মজা লাগিলেহেঁতেন লাগি আছে
অ কালি হেৰি এইটো কিয় মোৰ ভৰিত ভৰিতো কালি মানে আহি ধৰিছ
অ'
চেকচেকনি লইছে আৰু আজি ৰাতিপুৱা আজি গা ধোও মানে
আৰু তোৰ সেই শিলতযে চেল চেলনি খাইছিলি
অ'
অ' এ, উৎপাত আকৌ তহঁতৰ, এতিয়া কালি মই আছো বুলিহে তোক বচাইছো
সেইবোৰ চব তোমালোকৰ কৃপা
তাৰপিছত এই, কালি মজা লাগিলে তোৰ তই মামা কেনেকুৱা খং, তই তেতিয়া নাছিলি মই তাৰপিছতে মামা তাৰপিছতে আকৌ এনেকে এই বাবা তাৰ পিছ তাৰপিছতে আমি কেইটা আছিলো ন? এই যে এই খলপটো যে আছিলে যে পানী ওপৰতে ৰৈ থাকিব পাৰি
অ'
তাৰপিছত মামা মানে তাত আছিলে মই মই তই আছিলি মই যে মামাক গৈ টানি পেলাই ডুবাইছিলো
অ' মামাই-মামাই যে পানী খালে অলপ
পানী খালে, তাৰপিছত আমাক ধৰি দুবালো নহয়, মামাই উঠিবলৈ গৈছিলে তাৰ পিছত আকৌ আকৌ মই বো মাৰি আকৌ মই বোমাই ধৰি পেলাই ভৰিটোত ধৰি তললে টানি দিলো, তাৰ পিছতে তাৰমানানে সেই উশাহ-উশাহ টানিব নোৱাৰা হল সি খলপটোৰ পৰা পোৰা পলাইছে মানে, পাৰলে গৈছে তাৰপিছতে আধা বাতটে এই আমাৰ এই পেটুৱাই ধৰি দিলে, কালি যে পেণ্ট ফাঁতিছিলে পেটুৱাটো
অ'
সি ধৰি দিলে, আকৌ মামাৰ খং উঠিলে
এ গালি তাপা তাৰপৰা সি মোক নামত নামাতে গম পাইছ নাই, মই তাৰপৰা তাক মনাই মেলি আকৌ লৈ আহিছো, সি মোৰ কাষেদি নাযাইও মানে
এ এ গম পাইছো, এই হেৰি এইটো কি বুলি কৈ, কালি মই চাইছো মান দেই ব-বহুত মানুহে সাঁতুৰিব নাজানে আকৌ
নাজানে, নাজানে
এ এইটো শিকিব লাগে দেই, এইটো লাগে, এইটো বিপদৰ সময়ত কামত আহে ন
অ' এতিয়াতো ধৰি ল ভাল বানপানী এটাই হৈ গ'ল, ত বহুত সম্ভাৱনা আছে ন? আমাৰ ইয়াত পানী হোৱা
সাঁতুৰিব জোনাকেইটাই যেনে হলেও ফিফটি পাৰ্চেন্ট চান্স এটা থাকে বচা
অ' সেইটোৱেই, আৰু মানে মই চাইছো মানে কিছুমান সাঁতুৰিব জনাও মানে সাঁতোৰ নাসাতো ৰি নাহতুৰি মানে সিহঁৰানে জোৰ নাইকিয়া হৈ গ'ল আৰু উশাহ চুলি হৈ গ'ল
অ' এই উশাহ চুটি হৈ গ'ল, বা তোৰ এ কিছুমান হৈ যায় নহয় পানীত থাকিলে এতিয়া মাথা চাথা একদম বেয়া হৈ যায়, জোৰ নাইকিয়া হৈ যায় ন গাত
উম' তেওঁ মানে এ সা সাটোৰাতো শিকিব লাগে মানে, এই আৰু মানে সাঁতোৰাতো টোৰ এনেকুৱা বস্তু ন, তোৰ এটা এটা এইজ যোৱাৰ পিছত তই সাঁতুৰিব নাজনিলে টোৰ সেইটো শিকিব নোৱাৰা আকৌ
কি য হেল্ল'
খাপা
অ সেইটো কথা হয় হয় আৰু কি গম পাওঁ নে তই জীৱন তাৰ তই সাঁতুৰিবলৈ শিকি গলি তাৰপিছত তই সেই তোৰ বিদ্যাটো মানে নাপাহৰ তোৰ এইটো গোটেই লাইফ তইম থাকি যায়।
অ, সেই সেইটোৱে মেইন কেজ।
আৰু মানে যোনবোৰ মানুহে সাঁতুৰিব জানে সি মানে পানীত ডুবি কেতিয়াও নমৰে গম পাইছো।
উম, সেইটো মই দেখিচোনে নাই সেইটো কি মই কালি কেইবাটাও অ, কেইবাটাও প্ৰাণ ৰক্ষা কৰিছো আকৌ।
অ তই সেইটো কামতে লাগি আছ ন কিন্তু মোৰ ভয় লাগি আছে মই তই যেতিয়া টানি আছ মানুহবোৰ মই এতিয়া চাই আছো মানে কি কিছুমানে সাঁতোৰিব নজনা মানুহে যোনটোৱে সহায় কৰিব লাগে তাক টানি দিয়ে মানে হাবা